‍ হেল্লো এয়া এনেই বহি আছোঁ তই।
মই বহিয়ে আছোঁ মানে দোকানলৈ গৈছিলোঁ গুটখা এটা কিনি আনিলোঁ খাই খাই বহি আছোঁ।
আহ তোক ইমানকে শাক দিছোঁ গোটখা নাখিবি নাখাবি মানে গোটা এৰিবই পৰা নাই নে কি।
তিনি চাৰি বছৰ হল গোটখা‌ এৰিবই পৰা নাই মাজতে বেমাৰ হয় গুৱাহাটী পালোগৈ। তাৰ পৰা এতিয়া এৰিছিলোঁ মানে দুমাহ তিনিমাহ মান এৰিছিলোঁ।
মই তোক মই তোক কথা এটা শুনিম হা তোৰ যেতিয়া গোটখাটো তই খাই থাক। তেতিয়াটো ডিঙিটো অলপ শুাকান শুকান লাগে নাই গোট। খাই হোৱা পিছত আৰু তোৰ ভোক নলগা হয় হয় নে নহয় বাৰু। অ আৰু তই চাবি হোন গোটখাটো খাইছ তই দৌৰিব নোৱাৰ হাবি লাহে লাহে।
উম।
দ দৌৰিব বুলি নহয় মানে অলপ বেছিকে কিবা কষ্ট। ত কৰিলেতো ফোপনি ধৰিব কাৰণে উশাহটো ঘন ঘনকে ল'ব লগা হব। উম জানৰ যদি তই গোটখা তো‌ এৰা নাই কেলে তেতিয়াহ'লে।
কি কবি আৰু।
দোকানলৈ গ'লে মন যায় গোটঠাকে কিনি খাওঁ।
উহ। এই গুটখা বস্তু খাব‌ নেলাগে বহুত বেয়া বস্তু এইটো মানে তই গম নাপাওঁ মানে তোৰ লাহে লাহে অপকাৰ কৰিব তোৰ গোটখাটো কৰিব। অকমান এনেকে মানুহে যে আক চিচা দিয়া থাকে তেনেকুৱা কথা নাই কিন্তু চিচাৰটো মানে একেবাৰে গুৰি কৰি দিয়া থাকে ন। সেই চিচাৰ গুৰিতোত যোনবিলাক মুখৰ ভিতৰ কোমল কোমল ঘাঁহ সেই জেগা বিলাক ন। তাত ঘাঁহ লগাই ঘাঁ লগাই যোনটো গুটখাৰ লগত সি জৰ্দাৰ যে মিলাই খাওঁ। সেই জৰ্দাটো তাত লাগে মানে ঘাঁহ বিলাকত তহঁতি ফৰফৰণি এটা পাওঁ নাপাওঁ খালে।
পাওঁ বাৰু তো এক্চুৱেলিটো ড্ৰাক্স পাউদাৰ ও দিয়ে কম পৰিমাণে। অ' সেইটোৱে কাহিনটো মানে মোৰ মাইক মোক। মানোজনিয়ে বহুত ক'লে। এৰ তই এৰ গোটখা নহলে তোক এৰি দিম আমুক তামান সেইখন কাজিয়া লাগি মই তোৰ। সপ্তাহান ফোনএ কৰা নাই।
অঁ।
তাতে মই সিদিনাখন বিয়েৰ এটা খালোঁ বিএৰ খোৱাও গম পালে।
অ' ত মই তোক কৈ আছোঁ এইবিলাক নাখাবি বিয়েৰটো বাৰু গৰমত অকমান খালে একো নহয় সেইটো ইমান।
বিয়েৰটো ফল মূল পৰাই বনাই সেইটো বুলি তই আকৌ ৰেগুলাৰ খালে বেয়া দেই। উম, একচুৱেলি এলকহল টোও দিয়ে নহয় বিয়েৰত।
বিয়েৰত এলক'হল থাকে হলেও বিয়েৰ। ইমানটা বেয়া নহয় বা যদি তই বোলে এসপ্তাহ সময়ত এদিন কেতিয়াবা খালি আকৌ এমাহ দুমাহ সময়ত এদিন খাইছ। তেতিয়া একো নাই কিন্তু ত ৰেগুলাৰ যদি বিয়েৰ খাই থাক তেতিয়া কিন্তু তোৰ চেচটো বাঢ়িব বাঢ়িব লগতে মানে তোৰ। অলপ এলেহুৱা ভাৱ এটাও আহিব মনলৈ।
উম, এটা বিয়েৰ খালোতো তোৰ নিচা লাগিয়ে যায়। মই এটা নেখাও‌ বাৰু এনেই কেতিয়াবা এগিলাচ‌। পা খাওঁ।
আৰু এইবিলাক বেয়া বস্তু। বস্তুবিলাক কি কবি মানে চৰকাৰে কি কাৰণ বন্ধ কৰাই চৰকাৰে আচলতে এইবিলাকৰ বহুত বহুত টকা।
সেই সেইটো, কাৰণে বহুত টকা টেক্স দিয়ে এখনতো।
শুনচোন মাজতে যে গুটখাব বিলাকৰ দাম যে বাঢ়িছিলে বহুত।
উম উম উম, কমি গ'লতো আছা এখন ৱাইন শ্বপ খুলিবলৈ তোৰ চৰকাৰ। তাৰ পৰা দুই তিনি লাখ টকাৰ পাৰ্মিশচন ল'ব লাগে। উম দাবাই খাই দে। চৰকাৰে সেইটো কাৰণে বন্ধ কৰিব পৰা নাই কাৰণ চৰকাৰে পইচা লৈ আছে।
উ
তোৰ চৰকাৰে দুই লাখ দুই তিনি লাখ টকা টেক্স কটা পিছতো সিহঁতি দুই দুই তিনি লাখতকৈ অধিক অধিক টকাহে উপাৰ্জন কৰে মানে উপ্ উম
বছৰকত কিমান কোটি টকা সিহঁতৰ আৰু চবতকে মানে গেলা
উম গেলামালৰ দোকান আৰু আইন চপ গুটখা, যত ধুমপান সেইবাক বেয়া বস্তু বিকে ন সেইবিলাক দোকানতো বেছি বিক্ৰী যায়। যটো কৰে দেখ প মগৰ পান বি উম উম উম। আৰু গ ঘৰৰ যাব লাগে গ ল ম নিজে য তাকে ঠিক কথা কৈছ। বাহদেউ হয় বাৰু।
উম উম।
এতিয়া গা কত পানী হল আছে নেতিয়া কিন্তু মদত নিজে পানী ভাবিছা মানুহ কিমান। উম হয় হয়।
ছ্
তাকে।
কৰা নাই কি মানুহে জীৱ জন্তুক অপকাৰ কৰিছে গছ গছনি কাটি নিজৰ ফাইদাৰ কাৰণে ধৰ এতিয়া জীৱ জন্তু। অনিষ্ট হৈছে সিহঁতৰ বাসস্থান ধ্বংস কৰিছে না এতিয়া। গাড়ী মটৰ চলাই আৰু যোনবিলাক চাইলেঞ্চাদ ফুটা কৰি যোইক চাই সিহঁৰ শব্দ প্ৰদূষণ বায়ু প্ৰদূষণৰ এইবিলাক হয়। বজাৰ সমাৰ কৰোতে ধৰ তো প্লাষ্টিক বিলাক ব্যৱহাৰ কৰে সেইবিলাক চলাই দিয়ে। মানুহটো কৰা নাই কি মানে মই সিমানেই কলো আৰু
তাকেত তো অ তই ছাগলী বুহিছ নাই মই সদিনাখখন ছাগলী তিনটামান আনিলো।
ছাগলী ছাগলী মই আমাৰ ঘৰতে আছে চিঞৰি ছে নাই পোৱালি কেইটাই। উম
মোৰ এটা পোৱালি দুটা পাৰিলা এটা খাইছো এটা মাইকী দুইটা কলা দুজন
ক বেছি দিওঁ তাৰ কুকুৰ পোৱালী এটা পহ শশডাকো সিজছো তাৰাপা ছাগলী হাঁহ
তই মই তো কথা এটা বুজি নাপাওঁ কোলা ছাগলীয়ে পাই অকল কলা পোৱালিয়ে জন্ম দিয়ে মই, বগা বহু ব মানে এইটো মানে এইটো কি বুলি কয়। তোৰ বোলে জন্মটো বগাগুৰুলা আটাই নিএ হা হা। হাঁহিব লগীয়া কথা নহয়। কিন্তু মানে এইটো প্ৰেক্টিকেলি মানে এইটো মানে এইটো এতিয়া কি কম আৰু এয়া চালো মানে এতিয়া। পোৱালিটো মানেএইটো কলাই জন্ম হ'ল বগা পোৱালিটো জন্ম হলে ভাল লাগে। কিবা এটা মৰম গৈও ভাল লাগে। ভাল লে ডাঙৰ হল ডাঙৰ হোৱা পাছত মো। কিবা কিবি লাগে আৰু মানে ইমান মৰম মৰমতটো নাথাকে মানে। সৰুতে টো কোচত লৈ পঢ়া ভাল লাগে। হয় এইবিলাকো বিজনেছৰ কাৰণেহে হয় উপাজনৰ
সেইটোয়ে আচলতে গৰু ছাগলী গৰুত আমাৰ হিন্দু মানুহটো। পাঁচজন হ'লতো গৰু পোহিয়েই দেই, প্ৰত্যেক মানুহেতো গও কিন্ত ছাগলী আ
তোৰ ছাগলী দুটা তিনিটা আন লাম নাই দ বাৰজনীন তাৰ পৰা তই উপাৰ্জন কৰ কস্ পোৱালি জন্ম দে বাৰ তাপা তোৰ পোহ এবছৰমান পোহ
অ
তোৰ পাঁচ মাহৰ মূৰত যদি তোৰ পোৱালি যদি পাঁচজনী ছাগলীয়ে যদি তোৰ দুটাকে সটো দহজনী হলে নাই তেনেকে যদি ত বিশ ত্ৰিশ জনী মান ঘটি যদি একগ
গাড়ী আহিব অ তোৰ মানে আমাৰ অসমীয়া মানুহখিনিয়ে মানে। ছাগলী হাঁহ কুকুৰা পাৰ এইবিলাক চব মানে বেচিবৰ কাৰণে পোহে আৰু তাৰ ফালও আমাৰ অসমীয়া মানুহ ানহ আজিকালি স্বলম্বী হৈছে বহুত ধা আৰু চৰকাৰেও এইবাক টকা দি আছে ন এইবিলাক কাম কৰিবৰ বাবে
উম দি আছে দি আছো হয় বাৰু।
সেইটোৱে ব কি ভাত পানী খোৱা হ'ল নে
উম তোৰ ভাত ত দিম আমলেট। কৰিলে তাৰ পৰাা মচুৰ দালি পানী আছিলে তাৰ পৰাা তোৰ বুধমাহৰ চাটনি কৰিলে তাৰপৰা আহি পেলাই তোৰ আলুগুটি ভাজি আছিলে দাংবটিৰ সৈতে আলুগুটি ভাজি কৰিলে।
অ
জহা চাউলৰ ভাত আছিলে নেমু এ চকলল ললো পুৰা ফিটিং খাই দিলো আৰু ৰাতি নামঘৰ যাম যেন ভাত নাখাও মানে আকৌ নামঘৰ বা আহি পেলাহে ভাত খামি।
দে ভাতটো এনেকে হল তহঁতৰ হে নহয় সেয়ক নিলে নে ভাইট।
অ ভাইটি নিলোহি তোৰ কালি ৰাতিয়ে আনিলেহি ভাইটেউ কালি ৰাতি আনিলেহি। উম উ জ
বাকী ঘৰত তেতিয়া ভালেই।
ভালে ভালে
উম মই এয়া ভাত ত পাণদীয়া ভাত খালো আজি মানে পাণদীয়াত খালে দুপৰীয়াাৰ ৰাতিপুৱ আজি পাণদীয়াত খাই দিওঁ ন ধুনীয়ে আলু পিতিকা পিয়াজ পিয়াজ চিয়াজ কাটি তেনেকে এ তেতিয়া নেমু চেমু পকীটো মানে পেটটো শীতল পৰি থাকে আৰু শৰীৰটো অলপাল থাকো তেল দিয়া
উম তাকে এয়াখ নতুনকে কেম্ব এখন আনিলো বাহন কাষৰ পিছালে বাহনি কা খনেৰ কেমবৰ্ডখন পাতি তাকে লগৰ কেইটা সধ খেলিলো গোটেই মহে কামুৰি গা অৱস্থা নাই দে পুৰা খজুৱাই আছো উ আছে আছে নতুনকেই এখন আনিলো পঁচিছ মই মানে কি কি আমাৰ ঘৰত ক এখন আছিলে মই আগতে বহুত দছিল যেয়া বুত দিন হল নেখেলা। মে এতিয়া দু মই ক মই ই খেলি পৰা প্ৰে্টিছ টো গৈ লওঁ দুইটাৰ পৰা ৱান ভ ৱান খিম
অ হ'ব আহিব কা এইখন ফিফাই আছে
একো নহওক পি ফাই যেনিবা ত দুটাই খেলে কাওণে ওৱান ওৱান বুলি কয় আমি ক মইতো আনান বুলিয়ে কৈছো আৰু মোৰ আপডিয়াৰ দিবলৈ আহি আছে মই নেখেলোৱাও
ম।
আমাৰ ঘৰত মানে বস্তু ইমান বেয়া পায় ন গাঁৱলীয়া পৰিৱেশ যে কনোও নাপায় একেব সেইটো কাৰণে মানে ম্ধ অ নেখেলিলে তো বেন কৰি নিদিয়ে নহয় ন আই
নিদিয়ে নিদিয়ে সেইটো আই ডি থাকিয়ে যাব তোৰ খালি তোৰ যোনটো ফেচবুকত বা জিমেইলত যে খুলি জি মেইল আৰু ফেচুকতো থাকিব লাগিবটো মোবাইল।
উম আছে আছে। এই নাম্বাৰটোত ফত মাৰ দিলে উ ফেচবুকতো খোল খা যায় নহয়
অ
আৰু আমাৰ ঘৰত মানে কি হৈছে আমাৰ মানে ইহত আমাৰ ডাঙত ইমানেই বেয়া ন টাৱঙা বিলাক জত যে। মাহী খাই দিম বাই নহয় জিঅ নে এয়াৰ তেল এই এয়াৰতেল নেপাওঁ।
এ
তাকে মই ৱাই ফাই এটা কিনিম বুলি ভাবিছোঁ চাৰে সাতশ লাগে অনলাইনত চাইছোঁ এয়াতেল
অ তোৰ মানে চেষ্টা তো চাৰে তিনিশ ৰিচাৰ্ কৰিব লাগিব।
অ
তো তাতো আকৌ মো মো মোবাইলত ৰিচাৰ্জ কৰো নে মোবাইলতো একশ্যেলি ৰিচাৰ্জ কৰিব লাগিব কাৰণ ৱাই ফাই পৰা তই ফোন কৰিব নোৱাৰ হয় সেই সেইটো কৰিব পাৰা মানে একদম নথিলে ৱাই ফাই টো অনা মানে টোৰ কম্পিউটাৰ থাকিল ভালৰ ঘৰত কম্পিউাৰ দুটামান থাকিলে ৱাই ফাই টো আনিল ভাল গাড়ী ডাল চলাবলে ভাল হয় মোবাইলো চলিলে কম্পিউটাৰো চলিলে মানে ৱাইফাই মানে আমাৰ দামটো উঠিলে মানে
দামটো উঠিলে অ আৰু কম্পিটাৰ থাকিলে ধৰক কম্পিউটাৰটো অকল ঘৰত চলাবলে হ'ল আও এনেকুৱা মানে ৱাই ফাই থকা মানুহৰ ঘৰত মানে অলপ অনলাইন কামবিলাক হ'ব লাগে ধৰক জেৰক্স
মই তেনে তেনেকুৱাই কৰিম মানে উম আজি কালি উম
নেটটো নেটটো দকা নহয় মানে টো সেইবিলাকক ফলত মানে ত হেৰি মোবাইলৰ কাৰ নেটটো পাই থাকিলে লগতে
উ হয় বাৰু
তেনেকুৱাই মানে
উমম।
তাকে আৰু কি কৰিবি আজিকালি বস্তুবিলাকত
এই আজিকালিতো বস্তু বিলাকৰ দাম নহয় বহুত বঢ়াইছে বুলি কৈছোঁ। তো মানে চৰ অসম চৰকাৰে বঢ়াইছে যদি মানে অসম চৰকাৰে লিমিটত বঢ়াইছে কিন্তু আমাৰ গেজু বিলাক পাইকাৰী হয় না মানে সিহঁতি মানে অসম চৰকাৰতকে মানে। পৰিমণে বঢ়াই দিছে যাৰ ফলত মানে তোৰ বিক্ৰেতা মানে এই তোৰ বিভিন্ন ধৰণৰ বস্তু মানে ল'বলৈ মানে প্ৰব্লেমত পৰিছে বুলি পাৰি উম তোৰ এইবছৰ যদি এশ আশী তিনিশ নব্বৈ চাৰিশ মান চুই যাবগে
আগতে মানুহে ক পাঁচ টকা এটা হ'লে হেনো গোটেই ঘৰখনৰ এমাহৰ বজাৰ অ আহি যায় আজিকালি পাঁচ টকা টো ভালকে কিবা এটা খাবলৈ পাঁচ টকাতনো কি পাই তই কচোন।
সেইটোৱে পাঁচ টকা তই মানে পাঁচ টকীয়া মৰ্টন এটা ভালকে নাপাবি
নেপাওঁ নেপাওঁ নেপাওঁ। এনেও এটা কথা মনত ৰাখিবি কিন্তু বেয়া বস্তুৰ দাম কিন্তু বঢ়া মানে বাহিৰে কেতিয়াবা এনেই। বাঢ়ি যায় কিন্তু আগৰ দামতে থাকে ত গোটখা এটা দাম আমি চাওঁ দছ টকাটো বেয়া কিবা চিগেট টিগেট এটা দাম দছ টকা সিহঁতৰ দামটো নাবাঢ়ে কিন্তু আমাৰ দাই দাইল দাইল চব্জি বিভিন্ন ধৰণৰ গেলামালৰ বস্তু দিনে বৃদ্ধি হৈ হৈ গৈ আছে
একো নকয় যিমান দি হ'লেও খাব লাগিলে ন নিজৰ নিজৰ ঘৰৰ বস্তু পাতি বেছি হ'লেও কিনি খাবই কিয়নো। সেইটো এলক'হল না আৰু এলক'হল যদি সেৱন কৰি থাকে যদি তোক সেৱন কৰিবলে নাপায় ন মানুহ মানে ম মৃত্যু মানে সাবটি লয় মানে। সেইটো অটমেটিকি মানে টানিয়ে লৈ যায় মানে স খাইহে আহিব মানে তেনেকুৱা মানে স কৰিব ভাত নেখালেও সিহঁতি এলকহল লিডু এবাৰ হ'লেও সেৱন যোনবিলাকে মানে ডেইলি ৰেগুলাৰ খাই থাকে আমাৰ চতে মানে মই এজনক দেখিছো
তই ঘৰওচৰত দেখিছ ৰাতি খুৱাটো বাতদে এলকহল সন্ধিয়া প্ৰায় মানুহে খায় কিন্তু আজি আজি দিনত মানে সৰু ল'ৰা এটা অকমানি ডাঙৰ অলপ বয়সস্থ বুঢ়া মানুহৰ লগত বয়সস্থ মানুহজন এই আমাৰ ঘৰৰ যে পুলটো যে পুলটোত বহি দিন দোপৰতে মদ খাই আছে অ।
উ কি কৰিবি আৰু এইটো সেইটো সেহঁতৰ ব্ৰেইটোৱে মানে এতিয়া কাম নকৰা হৈ গ'ল বুলি ক'ব পাৰি।
এই বয়সস্থ মানুহজন নিজৰ লোৱা বয়স লোৱাতকে লোৱা বয়স লোৱাতকে সৰুহে হ'ব নাতিনীয়েক বয়সৰ মানুহ ভাবিছা।
উ
কেনেকুৱা হৈ গৈছে আকৌ সমাজখন
সেইটোৱেটো বাকীৰ ভাত পানী খালি